হেল্' কোৱা। এয়া তোমাৰ লগ এটা টপিক ডিচকাচ কৰিম বুলি ভাবিছিলো।
কৰাচোন আচ্ছা প্ৰদূৰ্ষণ।
অ' প্ৰদূৰ্ষণৰ ওপৰত মানে মানে তো এতিয়াতো। প্ৰদূষণ এটা ম ৱৰ্ল্ড ৱাইড প্ৰব্লেম হৈ গৈছে না ইমান ডাঙৰ সমস্যা মানে গোটেই গোটেই দেশতে মানে দেখ পোৱা যায় আৰু আমাৰ জীৱনত এই প্ৰভাৱ পেলাই হয়নে? তুমি এনেই কি ভাবা?
হয় হয় ঠিকেই কৈছা। তুমি এনে প্ৰদূষণৰ ফলতো কেৱল পৰিৱেশেই নহয়। মানুহ জীৱ জন্তু গছ গছনি আৰু সমগ্ৰ তোমাৰ জীৱন। যিমান দল ক্ষতিগ্ৰস্থ হৈছে। আৰু তাৰ কাৰণে তোমাৰ সেই বিষয়টো জানি বুজাত। টো অ' প্ৰয়োজনীয়।
অ' অ' মানে এনে তুমি প্ৰদূষণ মানে কি বুজা আৰু মানে? কি বুলি ভবা প্ৰদূৰ্ষণ কি হয়।
আহ মোৰ মতে এইটো তোমাৰ যেতিয়া বায়ু পানী মাটি বা তোমাৰ এইটো। শব্দৰ স্বাভাৱিক গুণাগুণ। ক্ষতিকাৰক বস্তুৰ বাবে নষ্ট হয়। তেতিয়া তাক প্ৰদূৰষণ বুলি কোৱা হয়। আৰু সহজ ভাষাত ক'বলৈ গ'লে পৰিৱেশ দূষিত হোৱাই হৈছে প্ৰদূষণ।
অ' অ' মানে মানে মানুহৰ বিভিন্ন কাম কাজ, উদ্যোগ, কাৰখানা। না যান বাহন আৰু বন ধ্বংস ফলতো মানে প্ৰদূষণতটো বৃদ্ধি পাই গৈছে ন।
উম উম
এনে কোৱা কি ক'বা তুমি?
সেইটোৱে তোমাৰ এতিয়া প্ৰদূষণৰো বহুত প্ৰকাৰ আছে তোমাৰ যেনে বায়ু প্ৰদূষণ। এইটো বায়ু প্ৰদূষণ তাতে তোমাৰ আটাইতকৈ ডাঙৰ সমস্যা। সেইটোৱে গাড়ীৰ ধোঁৱ। কাৰখানা ধোৱা তাৰছত প্লাষ্টিক জ্বলোৱা আৰু বন জুইৰ ফলত বায়ু দূষিত হয়।
অ মানে ধৰা বিশুদ্ধ বায়ু নাথাকিলে মানুহে হাপানি, কেঞ্চাৰ, এলাৰ্জি, শ্বাস প্ৰশ্বাস লগতে বিভিন্ন ধৰণৰ ৰোগত ভুগিব পাৰে তাৰ ফলত মানুহ মৃত্যুৰ মুখতো যাব পাৰে আৰু
যাই যায় সেইটোৱে আৰু। এতিয়া তোমাৰ পানী প্ৰদূষণৰ বিষয়ে কোৱাচোন তুমি।
পানী প্ৰদূৰ্ষণ মানে সেইয় আৰু ধৰা। নদী পুখুৰী আৰু জলাশয়ত যেতিয়া মানে কাৰ কল কাৰখানা যিবিলাক আৱৰ্জনা। বিলাক পেলাই দিয়ে বা প্লাষ্টিক তেল। আৰু নলা নৰ্দমাৰ পানী আদি পেলোৱাৰ ফলত মানে পানী প্ৰদূষিত হয় আৰু। বা পানীত তোমাৰ কাপোৰ ধোৱা গা ধোৱা বাচন বৰ্তন ধোৱা সেইবিলাক কৰাৰ ফলত আৰু মানে পানী প্ৰদূষিত হয় আৰু মানে সেইটোৱে আৰু পানী প্ৰদূৰষণ।
আচ্ছা তাৰ বাকী তোমাৰ। বিশুদ্ধ পানীৰ অভাৱতো মানুহে টাইফইড, ডায়ৰিয়া আমাৰ কলেৰা আদি ৰোগত আক্ৰান্ত হয়।
অ অ হয় হয় সটো হয় বাৰু বাৰু তথাপিও আৰু মাটিৰ প্ৰদূষণো আছে ধৰা মাটি। প্ৰদূষণ মানে অধিক অধিক পৰিমমানে যেতিয়া ৰাসায়নিক সাৰ কীটনাশক। দ্ৰব্য আৰু প্লাষ্টিক মাটিত পাৰ ফলত মানে মাটি দূষিত হয় আৰু মানে ধৰা। বেছি অলপ মানে উৎপাদনতটো বেছি কৰিবৰ কাৰণে যেতিয়া ৰাসায়নিক সাৰ বিলাক ব্যৱহাৰ কৰা হয় তেতিয়া মানে মাটিৰ উৰ্বৰৰততাটো নোহোৱা হৈ যায় ন তাৰ ফলততে মানে মাটি প্ৰদূষিত হৈ যায় আৰু
বুজিছোঁ তাৰ তোমাৰ ইয়াৰ ফলত মাটিৰ তোমাৰ। উৰ্বৰতা কমি যায়। আৰু কৃষি কৃষি উৎপাদনো তোমাৰ হ হ্ৰাস হয়।
হয় হয় নাই নাই আজিকালি মানে শব্দবোৰ দুখনো যথেষ্ট বৃদ্ধি পাইছে হয় নে নহয়?
হয় তাকে আৰু তোমাৰ গাড়ী হৰ্ণ তোমাৰ তাৰপিছত লাউড স্পীকাৰ কাৰখানা আৰু। তাৰপিছত তোমাৰ কি আছিলে হেৰি আচ আতচবাজীৰো শব্দৰ শব্দৰ প্ৰদূষণ সৃষ্টি কৰে।
উম উম। হয় হয় ইয়াৰ ফলত মানে ধৰা বিভিন্ন ধৰণৰ বেমাৰ হয়। যেনে মূৰৰ বিষ হাই প্ৰেচাৰ থাকে নিদ্ৰাহীনতা হয়। আৰু মানসিক চাপো বৃদ্ধি পোৱা দেখা যায় আৰু।
অসমৰ দৰে সেউজীয়া ৰাজ্যটো প্ৰদূষণ দিনক দিনে বৃদ্ধি পাইছে
হয় অ অ মানে তথাপি সেউজীয়া হয় যদিও এতিয়া বিভিন্ন ধৰ গছ গছনি কটা গৈছে ন প্ৰদূষণততো বৃদ্ধি পাবই। আৰু বিশেষকৈ গুৱাহাটী মহানগৰীত যিমান যান বাহনৰ সংখ্যা শিকা বৃদ্ধি পাইছে না সেইয়াৰ ফলত প্ৰদূষণটো বেছি হৈ গৈছে আৰু।
হয় এইটোৱে আৰু তোমাৰ ব্ৰহ্মপুত্ৰ নদীত তোমাৰ প্লাষ্টিক পেলায়। তাৰপাছত পূজাৰ সামগ্ৰীসমূহ পেলাই। তাৰ পাছত আৱৰ্জনা পেলোৱাৰ ফলত তোমাৰ পানী প্ৰদূষণো বৃদ্ধি পাইছে।
অ হয় হয় আৰু ধৰা এ পূজাৰ সময়তে যেতিয়া পূজাৰ মূৰ্ত বিলাক পেলাই। দিয়ে বা মানুহে গা চা ধুই কিনেও পানী বিলাক বেয়া কৰিছে আৰু। তথাপিও বিয়া বিয়া বিহু আজি আহ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বন বিলাকত। লাউড স্পিকাৰ ব্যৱহাৰ কৰাৰ। ফলতো মানে শব্দ প্ৰদূৰ্ষণ বৃদ্ধি পাইছে আৰু।
উম! তাকে আৰু প্ৰদূষণৰ তোমাৰ কাৰণসমূহো আছে নহয় তুমি জানানে?
অ কোৱাচোন কি কি আছে এনে কোৱাচোন।
তোমাৰ ধৰা মই জানাৰ ভিতৰত তোমাৰ ধৰা উদ্যোগ কাৰখানা ধোৱা চৌধিক যান বাহন তাৰপিছত তোমাৰ আহ বন ধ্বংস। প্লাষ্টিকৰ অধিক ব্যৱহাৰ। সেয়াই আৰু তোমাৰ আৱৰ্জনা য'তে ত'তে পেলোৱা। ৰা ৰা ৰাসায়নিক সাৰৰ ব্যৱহাৰ। জনসংখ্যা বৃদ্ধি সেইবোৰেই আৰু।
হয় হয় আৰু ধৰা মানুহৰ অসাৱধানতা অ সচেতনতাৰ অভাৱো ইয়াৰ এটা ডাঙৰ কাৰণ বুলি ভাবোঁ আৰু মই।
সেইটোৱে সেইটোৱে
প্ৰদূষনে আমাৰ জীৱনতটো মানে কেনেধৰণে ক্ষতি কৰে বা কি কি প্ৰব্লেম আনি দিব পাৰে। প্ৰদূষণে
ক্ষতিতটো আমাক সেইটোৱে ক্ষতিটো আমাক বহুতেই বেছি কৰে যেনে তোমাৰ ধৰা উশাহ লোৱাত আমাৰ অলপ দিগদাৰ হয়। ৰোগ বৃদ্ধি পায় তোমাৰ উশাত, তাৰপিছত তোমাৰ পানীৰ অভাৱ হয়। জীৱ জন্তুৰ মৃত্যু হয় তাৰপিছত গছ গছনি, ধ্বংস জলবায়ু পৰিৱৰ্তন ঘট। তাৰপিছত তেনেকে তোমাৰ গ্ল'বেল ৱাৰ্মিং বৃদ্ধিও পায়, সেনেকে আৰু। মানুহৰো আয়ুখ কমি যায় সেই হিচাপত।
অ হয় হয় এতিয়াটো ঠিকেই হৈছে জীৱ জন্তু বিলাক মৃত্যু হৈ যায়। তাৰ পিছত গছ গছনিও ধ্বংস হৈ যায়। জলবায়ুতো পৰিৱৰ্তন ঘটে গ্ল'বেল ৱাৰ্মিংতটো আজিকালি বহুত হৈয়ে গৈছে। আৰু মানুহৰ আয়সটোও কমি গৈছে সেইটো বাৰু ঠিকে আছে আৰু ইয়াৰ ফলত। প্ৰকৃতিক দুৰ্যোগ যেনে বানপানী খৰাং বা অস্বাভাৱিক বৰষুণৰ বৃদ্ধি পাই যায়।
পাইছে, পাইছে। আৰু তোমাৰ প্ৰদূষণ ৰোধ কৰিবলৈ আমি কি কি কৰিব পাৰোঁ বে তোমাৰ মতে?
প্ৰদূষণ চা প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে। বহুত ব্যৱস্থাই আছেই বহুত নিয়ম মান আৰু তাৰ ভিতৰত মই এনে যিবিলাক ভাব আৰু ধ যিবিলাক এফেক্টিভ হ'ব আৰু প্ৰায় এইখিনি নিয়ম মানিলে আমি প্ৰদূষণটো নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিম আৰু তাৰ ভিতৰত চাবা আমি অধিক গছ পুলি ৰোপন কৰিব লাগিব।
হয়।
গছ পুলিতো মানে বেছিকে ৰোপন কৰিব লাগিব, যিমান পাৰোঁ আমি কাটিব নালাগিব। প্লাষ্টিকৰ ব্যৱহাৰটো আমি কম কৰিব লাগিব।
লাগিব।
আছে প্লাষ্টিকৰ বেগ আমি বজাৰ কৰিব যাওতে এইবলাক বন্ধ কৰিব ব্যৱহাৰ কৰাতো মানে বন্ধ কৰিব। শুধিব লাগিব আৰু আৰু আৱৰ্জনা বিলাক আমি সঠিক ঠাইত পেলাব লাগিব যাতে নলা নৰ্দমাত আমি আৱৰ্জাবিলাক পেলা। নিদিও যেতিয়া জি এম চি বিলাকৰ গাড়ী আহে ৰাতিপুৱা। সেই গাড়ী বিলাকত যাতে আমি সেই আৱৰ্জনা এইবিলাক দি দিও মানে সিহতে লৈ যায় সঠিক ঠাইত পেলাই দিয়ে ৰাজহুৱা পৰিবহন অ ব্যৱহাৰ কৰিব লাগিব আমি যদি নিজে যদি এজন মানুহ লৈ যা এখন এখন গাড়ী লৈ যাওঁ। তেতিয়া প্ৰদূষণতটো বহুত বেছি হৈ যাব সেইকাৰণে আমি ধৰা। চৰকাৰী বাছ টেক্সি সেইবিলাক যাতে বেছি ব্যৱহাৰ কৰিব লাগিব আৰু। বা তুমি চাইকেল বা খোজ কঢ়ি যোৱাৰ অভ্যয়াস গঢ়ি তুলি দিব লাগিব।
উম! ঠিকেই কৈছা।
অ চাইকেল চলাব লাগিব বেছিকে বা খোজকাঢ়ি যাব লাগিব। ধৰা ওচৰত যাব লগা হলেও আমি বাইক চাইক লৈ যায় অ অ সেইবিলাক ঠাইতে মানুহে গাড়ী লৈ যায় আৰু খোজ কঢ়ি যোৱাৰ মানে অভ্যাসটো অলপ কৰিব লাগিব।
কৰিব লাগিব আৰু তোমাৰ ইয়াৰ উপৰিও তোমাৰ বিদ্যালয় তাৰপিছত তোমাৰ মহাবিদ্যালয় আৰু সমাজতো আমি স সচেতনতা অভিযান চলাব লাগে।
উম উম হয় হয় তাৰপৰি আমি শব্দ নিয়ন্ত্ৰণ আইন মানি চলিব লাগিব। যাতে আমি বেছি লাউড স্পীকাৰ ব্যৱহাৰ নকৰোঁ বা নদী পু খুৰী নদী পুখুৰী বিল আদিত এ মৰা জীৱ জন্তু পেলাই নিদিয়া কাপোৰ চাপোৰ নো ধোৱা এইবিলাক বন্ধ কৰি নিব আৰু তেতিয়া মানে এইবিলাক আমি কৰিলেহে যাতে প্ৰদূষণটো নিয়ন্ত্ৰণ হৈ যায় আৰু।
সেইটোৱে সেইটোৱে
ইফালে মানে তুমি, ধৰা এজ এ ষ্টুডেণ্ট হিচাপে। তুমি প্ৰদূষণটো মানে নিয়ন্ত্ৰণ কৰাৰ মানে বা ভূমিকা কি আৰু তোমাৰ ষ্টুডেণ্ট হিচাপে কোৱাচোন?
অ মোৰ মতে যদি চাব যাওঁ তোমাৰ গছ পুলি ৰোপন কৰিব পাৰো আমি। তাৰ পিছত তোমাৰ প্লাষ্টিক ব্যৱহাৰ কম কমাব লাগে আমি। তেনেকে তাৰপিছত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব পাৰো। তাকো তোমাৰ আকৌ আনকো সচেতন কৰিব পাৰো যে এনেকে প্লাষ্টিক অলপ কমাব লাগে ইউজ কৰা। গছ চছ ৰুব লাগে আৰু আমি বিদ্যালয় পৰিৱেশ দিৱস পালন কৰিব লাগে পাৰো বিদ্যালয়বোৰত, সেনেকেই আৰু সজাগতা পেলাব পাৰোঁ আমি চবৰে মাজত।
অ মানে সেই আৰু ধৰা সৰু সৰু যিবিলাক পদক্ষেপ থাকে আৰু সেই। বিলাকে দি আমি ডাঙৰ ডাঙৰ পৰিবৰ্তন আনিব পাৰো। গছ গছ পুলিটোতো এতিয়া পুৰা মেইন আৰু যাতে আমি বেছিভাগ গছ পুলি ৰোপন কৰিব লাগিব। তেতিয়াহে আৰু, মানে ভাল হ'ব আৰু মানে পৰিৱেশ। আমি, প্ৰদূষণৰ পৰা ছেভ কৰি থাকিব পাৰিম আৰু।
তাকে আৰু তোমাৰ প্ৰদূষণ কেৱল চৰকাৰৰ সমস্যাই নহয়। আমাৰ সকলোৰে দায়িত্ব হয় নে নাই।
হয় হয় এইটো আমাৰ সকলোৰে দায়িত্ব মানে কেৱল পৃথিৱীখনত অকল চৰকাৰে নাই ন আমিওতো বসবাস কৰি আছো প্ৰব্লেমটো আমাৰো হ'ব সেইটোৱে কথা। মানে মানে যদি আমি আজিৰ পৰা পৰিৱেশ সুৰ ক্ষাৰ বাবে সচেতন হওঁ তেতিয়াহলে মানে আমি ভৱিষ্যত প্ৰজন্মৰ বাবে এখন। সুস্থ মানে সুস্থ বা সুন্দৰ পৃথিৱীখন আমি তেওঁলোকক উপহাৰ বা গীত হিচাপে দিব পাৰিম আৰু মানে যদি আ পৰাই আমি ধুনীয়াকে গছ পুলি ৰোপন কৰো পৰিৱেশ পৰিচ্ছন্নতাটো বজাই ৰাখো তাৰপিছত প্লাষ্টিক ব্যৱহাৰ কৰাটো কমাই দিওঁ যাতে। আ আমি। তাৰে পিছত নদী পুখুৰীত আদিত বস্তুবিলাক পেলাই দিয়া বন্ধ কৰি দিব লাগিব। আৱৰ্জনা বিলাক সঠিক ঠাইত পেলাব লাগিব।
উম।
জহুৱোৱা পৰিবহন ব্যৱহাৰ কৰিব লাগিব এইবিলাক কৰাৰ ফলত আমি এখন সুস্থ স্থ আৰু মানে ধুনীয়া আৰু পৃথিৱীখন মানে ভৱিষ্যত প্ৰজন্মক উপহাৰ হিচাপে দিব পাৰিম আৰু সেনেকো ৱা আৰু এইবিলাক নিয়ম মানি চলিব লাগিব।
আৰু সেইটোৱে আৰু। আমি সকলোৱে এটা প্ৰতিজ্ঞা লব লাগে যে গছ ৰোপন কৰিব লাগে কৰিম। বা প্লাষ্টিক কম ব্যৱহাৰ কৰিম তেনেকোৱা আৰু চবকে আমি এইটো বস্তু দেখাব লাগে
উম উম ঠিকে আছে মানে পদক্ষেপটো আমাৰ ঠিকে আছে মানে। এইটো প্ৰতিজ্ঞা আমি মানে সকলোৱে ল'ব লাগে বা। আমাৰ উম! গুৱাহাটীৰে বা হওক। বা অসমৰ সকলো স্কুল কলেজ বিলাকত যাতে এটা মানে। কৈ দিয়া যাতে মানে সকলেমি গছ পুলি ৰৰুপন কৰিব লাগিব বা। প্লাষ্টিক ব্যৱহাৰ কৰাটো কম কৰিব লাগিব তেতিয়াহ'লে পৰিৱেশটো সুস্থ কৰি ৰাখিব পাৰিম।
আৰু অকল চৰকাৰৰ ওপৰতে আপুনি আমি ভৰসা থাকিব নোৱাৰো আমি নিজেও নিজৰ চৌপাশ খিনি নি। নিজে আমি অলপ ভালকৈ পৰিষ্কাৰ কৰি ৰাখিব লগাটো উচিত আমাৰ কাৰণে।
সেইয়াই হয় মানে। উম ভালকে আমি মানে চাফা কৰি ৰাখিব লাগিব আৰু তেতিয়া পৰিৱেশটো ভাল হৈ থাকিব।
উম উম। আৰু নিজে ভাল হ'লে বেলেগে ভাল হ'ব পাৰিব।
অঁ অঁ, সেইয়াই আৰু এনে তোমাৰ। কেনেকুৱা লাগিল মানে এইবিলাক ষ্টেপ কৰিলে আমি মানে পৰিৱেশতটো মানে সংৰক্ষণ কৰি ৰাখিব পাৰিম নে।
অভিয়াচলি পাৰিম চবে পাৰিব যদি আমি। এটা হেৰিতে যদি এটা ডাইৰেকশ্যনতে যদি আমি চবে কাম কৰি যাওঁ, ভাল কাম কৰি যাওঁ। বা গোটেইখিনি যদি আমি গছোপ। ৰোপণ কৰোঁ প্লাষ্টিক ব্যৱহাৰ কম কৰা কৰা কম কৰি দিওঁ। বা এনেকে। যি ড্ৰেইন ড্ৰেইনসমূহত যদি য'তে ত'তে বস্তু নেপেলাও বা প্ৰদূষণ তোমাৰ বায়ু প্ৰদূষণ যদি আমি ভালকৈ মানে ৰোধ কৰি ৰাখিব পাৰোঁ। আৰু যদি তোমাৰ নইচ পলিউশ্যনটো যদি অলপ কমাই ৰািবাৰোঁ ধৰা গাড় চড়ী অলপ যদি কমকে চলায়। তোমাৰ নইজ পলিউচনটোও তোমাৰ, কম হ'ব তেতিয়াতো আমি অভিয়াচলি আমাৰ। প্ৰদূষণটোতো কমিবই।
এইবিলাক নিয়ম মানি চলিব লাগিব আৰু, আমি বা স্কুল কলেজত। মই সেইটোয়ে' বাৰ মানে এইবিলাক। বস্তুবিলাক মানি চলিব লগ আমি যিবিলাক আলোচনা কৰিলো বা স্কুল কলেজত গৈ কিনে- তাৰে ছাত্ৰ -ছাত্ৰীসকলক এইবিলাক বুজাই দিব লাগিব যে, প্লাষ্টিকৰ বৱহাৰটো কম কৰিব লাগিব।
হয় আৰু সৰু পৰা আমি ছাত্ৰ ছাত্ৰী শিকাব লাগে যে গছ ৰোপন কৰিব লাগে। এ, প্ৰত্যেকখন কলেজ স্কুলতে আমিবোৰ শিকোৱাটো উচিত।
অ অ সেইটোৱে কথা আৰু।
অঁ। বাকী ভালে লাগিলটো টপিকত আমি অলপ ডিচকাচ কৰিলোঁ।
অ অ ভালে লাগিছে বাৰু ঠিক -
উম যদি এনে- আমি যদি সবেই ভাবোঁ যে আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে বা গছ ৰোপন কৰিব লাগে ভে ভ তাতে তোমাৰ প্ৰদূষণটো যথেষ্টখিনি কম হ'ব এতিয়াতকৈ চাব গ'লে।
অ অ কম হৈ যাব আৰু কম যাব সেয়া কথা আৰু
বাকী ভাত -পানী খালা ন?
অ অ খালো।
অঁ।
দিয়া বাৰু ঠিক আছে না।
দিয়া আৰু ন।
এ-এ
এতিয়াতো ক'ৰবাত ওলাই যাবা চাগে?
আহ এতিয়া ওলাই যাওঁ অলপ।
অ মইয়ো অলপ ওলাই যাওঁ চাহ- তাহ খাই আহোঁ।
অহ অ দিয়া ঠিক আছে উম।
বাকী তুমি কি পঢ়ি আছা বুলি কৈছিলা?
কোনে মই।
হা।
অ মই বাৰ সেই এম কম কৰি আছো।
আহ ভৱিষ্যতলৈ কি ভাবিছা।
ইয়াৰ পিছত একো অহা নাই।
অ এনেই কিবা ইণ্টাৰভিউ চিণ্টাৰভিউ দি থাকিলে ভাল।
অ সেইবিলাকো প্ৰিপাৰচন কৰি আছো ৰবা সেইবিলাক।
উম! তাকে, তাকে। ময়ো তাকে ভাবি আছো বাৰ পৰীক্ষা চৰীক্ষা পাৰিলে দিম আৰু।
অ অ।
ঠিকেই আছে সেনেকে আৰু কলেজখনতো বহুত দিন যোৱাইো হোৱা নাই ৰ'বা মোৰো।
অহ, অহ উম দিয়া বাৰু ঠিক আছে নেক্স বেলেগ কথা পাতিম।
উম পাতিম পাতিম।
দেয়া।